হেল্ল' হেল্ল'
হেল্ল'
কি কৰি আছ
মই বহি আছো। তুমি?
মইও বহি আছো।
চাহ পানী খালা? অ' ভাল।
চাহ খাইছো। তুমি হয় চা
মই খোৱা নাই। উম। খোৱা নাই আজি। সেই গৰম যি।
অ', বহুত গৰম।
খবৰ ভাল?
হয় ভালেই, তোমালোকৰ ভাল?
অ', ভালেই।
কৰ'বাত গৈছিলা নে, ঘৰতে আছা? হয়, মই ঘৰতে আছোঁ।
মই যোৱা নাই। কালি গৈছিলোঁ। যোৱাকালি ফুৰিব গৈছিলোঁ। ভালেই লাগিছে। লগৰীয়াৰ সৈতে গৈছিলোঁ। হেল্ল' কৰবাত গৈছা নেকি?
কৰোবাত গৈছা? হেল্ল'
তাৰপিছত গৈছিলা? হেল্ল'
মই আজি যোৱা নাই কলৈকো।
কিয় যোৱা নাই?
বহুত গৰম দি দিছে, আৰু শৰীৰটো ভাল লগা নাই। সেইটো কাৰণে। লোভ ধিৰণী লোভ। কলেজ যোৱা নাই তুমি? তুমি যোৱা নাই?
ময়ো আজি যোৱা নাই। গৰম। মোৰ যাব মন নাযায়। ইআজি বহুত বেছি ৰ'দ দিছে যে।
অ', বহুত গৰম। তোমাৰ ফালে কাৰেণ্ট আছে?
আছে, কাৰেণ্ট আছে। তোমালোকৰ ফালে নাই?
গুচি গৈছে এইমাত্ৰ।
অ' ইমান গৰম দিছে। তে
বতাহো নাহে।
হয়।
বহুত বহুত গৰম। ঘৰত সকলোৰে খবৰ।
হয় ভালেই। তোমালোকৰ? প্ৰবান
উ'ম দৰে ভাব।
ৰাতি ভাত কেইটয়াত খোৱা?
অ'। দিন মই এঘাৰটা মান বাজে।
এঘাৰটা বাজে। মোয়োতো দশটাত খাওঁ। মই দশটাত খাওঁ।
টোপনি কেইটা বাজাত মাৰা?
টোপনি যাওঁতে যাওঁতে এঘাৰটা, চাৰে-এঘাৰটা বাজে। ভাত খা অলপ এনেই শুই ৰেষ্ট লওঁ, অলপ মোবাইল টিপো। পিছত টোপনি যাওঁ। তুমি?
অ', এনেকুৱাই এঘাৰটা, চাৰে এঘাৰটা এঘাৰটা ভাত এঘাৰটা আগতে খাওঁ। পিছত ৰেষ্ট ল'ও। লৈ চাৰে এঘাৰটা মান বাজে, টোপনি মাৰতে-মাৰতে।
উম'। ঠিকেই আছে। আৰু খাই লগে লগে শুলেও টোপনি নাহে।
ৰাতিপুৱা কেইটা বাজাত উঠা?
মই এনেকুৱা তুমি কেইটাত উঠা?
সাতটা বাজে। সাতটা চাৰে সাত টা। এনেকুৱা বাজে।
অহ'। তে পুৱা কি মৰ্ণিং ৱাক কৰা?
মই মাজে মাজে কৰো। তুমি কৰা?
ময়ো মাজ মাজে কৰো। কেতিয়াবা সাৰ পালে, সোনকালে উঠিব পাৰিলে, কৰো নহ
শৰিলে ভাল হয়। শৰীৰটো ভাল লাগে কৰিলে।
ভাল। হয়।
উম। ফুৰিব লাগে পিছত কলেজত কেইটা বজাত যোৱা?
কলেজত। নটাত। চাৰে আঠটা নটাত তেনেকা টাইমত ওলাও। তুমি কেই।
নটাৰ পৰা ক্লাছ ন? মই নটা বজাতে যাওঁ চাৰে আঠটাৰ পৰা। ওলাও নটাত গৈ পাও। পিছত নটা অঁহ নটাত গৈ পাওঁ পুৰা হেৰি। প্ৰাৰ্থনা কৰাই থাকে পিছত প্ৰাৰ্থনা কৰি ক্লাছ কৰাই নটাত। পন্ধৰো বিচৰ পিছৰ পৰা ক্লাছ। ষ্টাৰ্ট হয়।
ঠিকে আছে।
বহুত বহুত গৰম দি আছে।
অ বহুত গাম আছে সদায় যোৱা কলেজত?
সদায় যাও মাজে মাজে ক্ষতি হয় ত।
অ কেতিয়াবাতো তোৰা গা ভাল নালাগে কিবা কাৰণত ক্ষতি হৈ যায়।
উম। কালি যাবা কলেজ?
কালি, কালি মই নাযাওঁ। কালি মই নাযাওঁ।
অঁ হাফ নেকি?
অ কালি শনিবাৰ নাযাও সোমবাৰৰ পৰা যাম সোমবাৰে কিবা বন্ধ আছে মংগলবাৰে যাম।
মই নাযাও নেকি কালি গৰম চাও বতৰটো চাও কেনেকুৱা।
ইমান গৰমত ৰ'দত, ৰ'দত ইমান ৰ'দত ভাল নালাগে। কষ্ট লাগে।
উম, বহুত ৰদ দি আছে কেনেকৈ থাকিম। গৰম। এনে ক্লাছ। কৰিম। এওঁলোকৰ ক্লাছৰ। ফেনটো অলপ বেয়া হৈ আছে আৰু। এওঁলোকৰ ক্লাছৰ ফেন টো অলপ বেয়া হৈ আছে।
ছাৰক কোৱা নাই ঠিক। কৰি দিবৰ কাৰণে
উ এতিয়া এপ্লিকেশন লিখিছো। পিছত ছাৰক দিছো এতিয়ালৈকে আজি লগাইছে নেকি? গৈছে চাগে ৰোৱা নাই।
নলগালে ইমান গৰমত কেনেকে ক্লাছ কৰিবা?
উম। সেইটোইটো। ছাৰক ক'ব লাগিব যদি নলগাই তেতিয়াহ'লে, এৰি কৈ হওক, আকৌ এপ্লিকেশন লিখি
উম ক'বা। নলগালে আকৌ ক'বা।
উম।
কিমান লে
কি গৰম! ঘৰতে ফেনৰ তলতে কেনেকুৱা লাগি থাকে। আ ফেন নাথাকিলে ক্লাছ কৰি এনেকুৱা লাগি থাকে।
ৰাতিপুৱা উঠি কি পঢ়িব বহা?
উম। মাজে মাজ বহো পৰীক্ষা আগত ৰাতিপুৱা উঠি। বহো মাজে মাজে। যেতিয়া পৰীক্ষা নাথাকে তেতিয়া। এনেই নবহো মাজত। পৰীক্ষা নাথাকিলে নপঢ়ো। যেতিয়া থাকে পৰীক্ষাৰ কেইদিনমান আগৰ পৰা ৰাতিপুৱা উঠো। উম। তেতিয়াহলে